শুনিছা
অ
উম কি কৰিছা?
এনে
অ তোমাৰ নেটৱৰ্কটো অলপ বেয়া নেকি অকমান চাইডত যাবা।
হেল্ল'
উম শুনিছা এতিয়া উম উম শুনিছো
অ শুনিছো
কি কৰিছা
কোৱা এনেই আছোঁ তুমি
কি কৰিছা
এনেই আছো
এনেই বহি আছিলোঁ
ভাত খালা
চাহ তাহ খালা না চাহ খাইছোহে মই
অ অ
তুমি কি খালা
ভাত খালোঁ
অ ৰাতিপুৱা ভাতেই খাব লাগে ভাল
তাকেই
ওলাই যোৱা নাই ক'তো
অ
হম
ইমান গৰম
হেল্ল' অঁ সেইটো হয়। আমাৰ এফালে বাৰু ইমান গৰম পৰা নাই বাৰু আজি বতাহ মাৰি আছে
আমাৰফালে ৰত ৰ'দ বাহিৰত ওলাই গলেও দহটাৰ ' পাগে
হয় নেকি।
উম।
বাকী ভাত চাত বনালা।
উম মাঁ ভাল নে।
উ আজি কলেজ যোৱা নাই।
নাই যোৱা।
কলেজ নোযোৱাই নেকি তোমাক নেদেখুৱাই দেখোন কলেজ যোৱা।
নাই লাগিলে ইমান গৰম যে।
অঁ হয় নেকি!
উম।
চাবা বেমাৰ হৈ যাব এনেকুৱা ৰ'দত ঘূৰি নু ফুৰিবা ক'লাও হৈ যাব লগতে।
তাকে
উম চানস্ক্ৰিন লগাই ঘূৰিবা ঘূৰিলে।
লগাওঁ লগাওঁ হলৌ যিটো গৰম দিয়ে মানে ছানস্ক্ৰীমেও কামত নিদিয়ে।
অঁ। তেনেহলে দেখোন বহুত বেলেগ বস্তু লগ হ'ব লাগিব তেনেকে হলে। এনে কি কি ছানস্ক্ৰিন ল'বা তুমি
বাল্টি কিয়ৰ
অঁ মোৰো আছে বাৰু পাৰ্লাৰ আছে
অঁ
প্ৰডাক্টটো বেচোঁ বাৰু
আচ্ছা কি কি প্ৰডাক্ট ৰাখা
চব আৰু শেম্পু ক্ৰীম তোমাৰ ছানস্ক্ৰীণ
চেইল হয় চাগে ন বহুত এইবিলাক
চেল হয় উ নল এক্সটেনচনো কৰে আমাৰ তাত মই নিজে টেটোও বনাওঁ
উম উম
আহিবা কেতিয়াবা
দিয়া
উ আজিকালিতো নেদেখাই হ'লো ক'ত কমাই থাকা তুমি ঘৰৰ পাতি নোলোৱা নি একেবাৰে
ম এই ব্ৰ নয় তো
অঁ ঘোৰা প্লেন বনাইছা নেকি কিবা
উম প্ৰেলেইন তেনেকি বনোৱা হোৱাই এতিয়া তমাৰ দিছে যে কৰ'বাত যাম বুলি ভাবিছো কিন্তু এনেই ক'ত যাম সেইটো এই হোৱা নাই ঠিক হোৱা নাই
ওলোৱা প্লেন এটা কিবা ক'বাত গ'লো হয়
অঁ পাৰি
মোৰ ফ্ৰেণ্ডছবিলাকো এনেই আছিলে
অঁ মোৰো লগৰ খিনি এনেই আছে
এইটো তোমালোকৰ ইফালে এটা জেগা আছিলে ঘূৰিব পাৰা
কোনটো
গৈছিলে যা যা বৰি শিবিৰ নে কি যে
অ অ
তোমালোকৰ এইফালেই নেকি বাৰু
অ আমাৰ এইফালে
কিমান দূৰ তোমালোকৰ তাপা
আমৰ ইয়া আ বেছি নালাগে এক ঘন্টা মানত পাই যাম
বাইকত গ'লে
উম
উম মিছামাৰী পাৰ কৰি যাব লাগিব আৰু
অ
উম তাতে যাব পাৰি উম উ ভালেই বাৰু চবৰে তোমাৰ
ভালেই ভালে
মা কত ভাত বনাইছে
নাই আগফালে বহি আছে
অ চাহেলী বোৰৰ লগত কথা পাতি আছে নেকি
হা
চাহেলীবোৰৰ লগত কথা পাতি আছে নি
হে নাই নাই ফোন চাই আছে
অ আচ্ছা কিনো কৰিব ন
তাকে
উ এতিয়া কি পঢ়ি আছা তুমি মইতো তোমাকতো তেতিয়া মানে লগ নাই ধৰা নো পাহৰি গ'লো সেইটোকাৰণে
অ মই এইবাৰ টুৱেলভত
অ অ টুৱেলভ পঢ়ি আছা
উম
আৰু পাৰ্ত টাইম কিবা
নাই নাই নাই কৰা
উম বা আৰু কি কৰা ঘৰত কিবা হম
হা
ঘৰত কি কৰা মানে এনে কিবাকিবি বনোৱা নে নবনোৱা হাতৰে বস্তু কিবা কিবি
অ বনাইছিলো বুকে বনাইছিলো বুকে বনাইছিলো মই
ৱাও নাইচ ভাল লাগে মোৰ বোকে বিলাক মানে তোমাৰ কিনা ফুল দি বনোৱা নে নে
নহয় মই হেৰি ৰিবন দি বনাও ৰিবন দি
অ ৰিবন দি বনোৱা ৰেড ৰিবন
অ যেনেকা কালাৰৰো বিচাৰে তেনেকে বনাই দি ছিলো এতিয়া মা নাই কৰা আৰু
কি কিমানমান লোৱা এটা বুকেট
তোমাৰ ফ্লাৱাৰৰ কিমানটা ফ্লাৱাৰ দিব সেইটো চাই পেলাই আচলতে প্ৰাইজটো কও মই
ছিংগল ফ্লাৱাৰৰ বেচ বেচা নেকি তুমি
অ বেছো
কিমান চিংগল অ এনে তোমাৰ ব্লেক ৰ'জ ব্লেক ৰ'জ দি যদি মই বনাও এটা বুকে দহ দহটা যদি ৰজ দিও তেনে কিমান মান ল'ব চাগে
তোমাৰ ছিক্স হানড্ৰেড নহলে ছেভেন হাড্ৰেড তেনেকোৱা মানত হৈ যাব
উ হম পাৰফিউম চাৰফিউম মাৰি দেনে
অ
আৰু এনেকা যে লিখি কেনে যে দিয়ে যে কিবা এটা যে নট এটা যে লিখি দিয়ে সেটো লিখি দিয়া নে লিখি
অ ক যদি যদি কোৱা তেতিয়াহলে লিখি দিও আৰু
উম ভালেই বাৰু মোক লাগিছিল মানে বোকে এটা মোক দেখাবাচোন তোমাৰ ডিজাইন কিছুমান
অ ঠিক আছে দেখুৱাম
আৰু কি কৰে তেনেকে
আৰু তেনেকোৱা একো নকৰো এতিয়া এতিয়া কৰা নাই আৰু তুমি তেনেকোৱা কিবা কৰা নেকি
মই পাৰ্ট টাইম হিচাপে টেটো বনাওঁ
উম
তুমি এটা টেটোত কিমানকে লোৱা
সেইটো মই তোমাৰ চাইজ হিচাপে লওঁ আৰু এ কিমানটো চাইজ বনাব আৰু সেইটো টেটোত কিমান কালাৰ যাব কিমানটা নিডেল যাব চবখিনি চাই মেলি মই প্ৰাইজটো লও আৰু মানে কালাৰবিলাকো বহুত মানে দাম ন
অ অ সেইটো হয় বাৰু কিমান দিন হল খোলা তুমি ক'বাত শিকিছিলা নেকি বনাবলৈ
শিকা নাই মোৰ সৰুৰ পৰা মানে হেৰি আছিলে ন মানে মন আছিলে তে সৰুৰ পৰাই চাই চাই কেনে মই শিক শিকি - শিকি মানে এতিয়া শিকিছো আৰু লাহে - লাহে ধৰা। আগতে আ পাৰ্লাৰ নাছিলে এতিয়া পাৰ্লাৰতো ৰৈ গলো।
কিমান দিন হ'ল খোলা পাৰ্লাৰ-পাৰ্লাৰটো খোলা কিমান দিন হ'ল।
বহুত বছৰে হ'ল কিন্তু মানে তাতে মেচিনিয়া আনিছিলো। ততে মেচিন লৈ গ'লো আৰু ছমাহ হৈছে তাত মেচিন দিয়া।
আচ্ছা।
উম
বাকী তুমি প্ৰডাক্টটো ৰাখা ন।
প্ৰডাকট আছে অ, হ আৰু তমি চব পাবা। আৰু তুমি যদি কিনিম বুলি ভাবা ষ্ট্ৰেইটনাৰো পাবা। চিৰাম পাবা।
বাৰু তোমাক জনাম মই কিবা
উম - উম।
আৰু বেলেগ মানুহ ৰাখা নেকি? তুমি অকলেই থাকা?
আছে-আছে অ, ছোৱালী তিনজনী আছে। ছোৱালী তিনিজনী আছে আৰু অলপ লেডী এজনী আছে। ষ্টাফ হ'য় আৰু।
অ, গম পাইছো।
উম, ময়ো ষ্টাফেই মানে যোনখন পাৰ্লাৰ মানে, মেইন মালিক সেইটো মালিক মানে, আমাৰ নিজৰে হ'য়। হ'লো, নিজৰ হ'ল বুলিতো মোৰ নহয় ন'। তেনে
অ, আচ্ছা আজি গম পাইছো।
উম এতিয়া, আবেলি ক'বাত যাম বুলি ভাৱিছা নেকি?
আবেলি যদি ৰ'দটো কমে, অকমান চাগে ওলাই যাম।
উম, কবা এইফালেও আহিলে।
কম দিয়া।
উম ময়ো, যোৱাই নাই ক'তো ওলাই গৰমৰ পৰাই।
অ-অ-অ।
ভাত চাত খাইকিনে অলপ লাহেকৈ ওলাই যাম, লগৰ কেইটা ওচৰত।
অ, উম
পিনো যোৱাই নাই নদী ফালে।
আহিবা আক।
উম, তোমালোকৰ নদীৰ সেইফালে দলং এখনো আছে নহয় ন'?
আছে অ,
উম, তাতে যোৱা নে নোযোৱা?
যাও। বেছি গৰম যে তাত যাবলে ভাল হ'য় আৰু।
গা চা ধুব পাৰিনে তাত চা-চাগে?
পাৰি অ।
উম
বাৰু দিয়া, অ, পানী আছে। ঠিক আছে দিয়া।
ঠিক আছে তুমি আ ফোন কৰিবা এইফালে আহিলে।
অ, ঠিক আছে অ,
উম, ঠিক আছে।